হেল
এই! ! ! ! ! ! ! ! ! ! কি কৰি আছ?
অহ আছো তোৰ ক, ভালে আছ?
আছো, আছো।
নাই ৰ, কিবা এটা কাম কৰিছো ক। হয়নে খোৱা নাই।
অ'। এ নাই কথা এটা সুধিবলে কাণে ফোন কইলো কি কয় এই মবাইলটো বেয়া হৈছে। মই ভাবিছো এতিয়া ভাল মোবাইল এটা লওঁ। এ তওটো যিয়েটো ভাল মোবাইল আছে। এ অলপ ফোন কচোন স্পেক বিলাক। আকৌ কেনেকুৱা ল'লে ভাল হ'ব, কি কম্পেনী ল'লে ভাল হ'ব?
মোবাইল তই এতিয়া তোৰ ডি-ডিপেন কৰে কিয়েনে-কেনেকে তই ব্যৱহাৰ কৰ', কি বা তোক লাগে দৰকাৰী বচ
উম মইতো কেনেকুৱা মইতো তোৰ ফটো-চটো উঠোৱাত ভাল। ফটো-চটো উঠাই ভাল পাওঁ। প্লাছ তোৰ গেম-চেমো অলপমান খেলোৱে।
অ'।
বাৰু প্লাছ বে-বেটেৰীটো অলপমান ভাল হ'ব লা এ কাৱণ আগৰ ফোনবিলাকত মোৰ বহুত বেটৰী ইছু দিছিলে।
অ'।
উম।
বেটাই, এতিয়া তোক কেনেকুৱা বা ফোন লাগে চাইনিজ-চাইনিজ লাগে, নন চাইনিজ লাগে।
এ চাইনিজ আৰু চাইনিজনো কিয় লও। চাইনিজে লাগিব, আমাৰ ইণ্ডিয়ান হলেও ভাল। অ, আজিকালিতো চাইনিজ আৰু ইণ্ডিয়ান মিক্সএ বহুতবিলাকতো তেনেকুৱা মিক্সএ আছে। উম।
হয়। এই ল'ব পাৰা মোৰ ওৱান প্লাছ, ওৱান প্লাছ ইউজ কৰোঁ মই।
কিমান মান পৰিছিলে?
ওৱান প্লাছ মোৰ ফৰ্টি ফাইভ পৰিছিল,
আৰু প্ৰচেছৰ কেনেকুৱা আছিলে?
ময় ।
চলি আছে।
অ' সেইটো কি হায়েষ্ট কিমান? ওৱান টুৱেনটি এফপি এ যাইটো?
অ' অ', গেম গেম খেলিলে ওৱান টুৱেন্টি যাই।
অ' অ' অ'।
যায়, মানে গেম লৈ কথা আৰু কিছুমান গেমত নাথাকে ন?
উম। উম উম উম।
এ কেমেৰা কাৰণে যদি যাওঁ, বি এইটো চেমচাঙ ভাল ত'ত চেমচাঙৰ বেটাৰী নাপাওঁ, প্ৰব্লেম হৈছে এইটো।
বিজিয়ে নহ এতিয়া কেমেৰা ভাল হলেতো বেটেৰী ডাঙৰ লাগিবই ন। কাৰণ ফটোয়ে হওঁক বা ভিডিঅ' এটাই বনাবলৈ হলে চাৰ্জটো বহুত খাব। ষ্টৰেযো লাগিব। আজিকালি টু ফিফটি চিক্স জিবিও এই বহুত কমেই যেন লাগে।
উম উম, এটো মোৰ ভুল হৈছে । কালি গ'ব টাইমেই নহলে।
উম। মোৰো মোৰ এইটো টু ফিফটি ছিক্স জিবিৰে আছিলে। মোৰো কিমান থ্ৰী জিবিমান বাকি আছে বাকী টু হাড্ৰেডৰ প্লাছ টু হাড্ৰেড প্লাছ ফুল হৈয়ে গৈছে আৰু।
উম। মানে দামী খন ল'লে কি হয় ষ্টৰেজ যদিও বেছি লওঁ ন ফটো কোৱালিটি বহুত হাই এন থাকে ন?
উম, অ' সেইটোয়েটো। আৰু এখন এখন ফটোৱে কিবা বিছ এম বি পঁচিছ এম বিৰ হৈ যায়গে।
অ'।
উম
আৰু ভিডিঅ' এটা কিমান ফৰ কেট শ্বুট কৰিলে আৰু বেছিকে খাই
আৰু বেছিকে খাই অ ফৰ কে বি ফ'ৰ কে শ্বুট কৰিলে কিবা দুই তিনি মিনিটৰ ভিডিঅ' এটা বনাব গ'লে কিবা ডেৰ জিবি নে কিমান গুচি যায় দেখোন
অ সিমান মান যায়
উম মোৰ এ মোৰ মানে এইটো হেয়াৰ ষ্ট'ৰেজটো আৰু কমিছে কমিছে ঠিক আছে আৰু বেটেৰী ইছু বহুত দি আছে। গৰম উঠি যায় পতককে। আৰু এতিয়াতো এনেও গৰমৰ জান হয় এ মোৰ ইনভিল একৈছ ইট তেনেকুৱা সেয়া মোবাইল ভিতৰত ইনবিল্ট একো নাই যে বোলে কুলিং চিষ্টেম আছে কিবা কিবি আছে একো তেনেকুৱা নাই পতককে গৰম উঠি যায় ঠাণ্ডা হওঁতে বহুত সময় লাগে
অ
উ সেইকাৰণে ভাবিছো অ উম মোৰতো ইয়াৰ এইটো মোবাইলৰ আগত তৰটো ৰিয়েলমিয়ে আছিলে ৰিয়েলমি ছিক্স টু ঠিক ঠাকে আছিলে হা
আজিকালি বহুত চতফতে বহুত ফিট্চৰ আছে এটাৰ পৰা এটা কোন টো লবি তই কনফিউজ হয় জাবি
সেইটোৱে মই এতিয়া ভাবিছো বাচ এটা ৰিজনেবল প্ৰাইজত যদি গোটেই কেইটা আহি যায়
বাজেট কিমান বাজেটৰ ওপৰত ডিপেণ্ড কৰে
বাজেট কিমান হ'ব থাৰ্টি থাৰ্টিৰ পৰা ফৰ্টি ভ ভিতৰত
অ থাৰ্টি ফৰ্টি তুতি ল ভাল ভালে পাবি
উম চেমচাং লব ইচ্ছা আছিলে বাট চেমচাঙৰ চেমচাঙৰ ইছ্যু চবতকে ডাঙৰ যে তোৰ হেৰি বেটেৰীটো বহুত কম থাকে আৰু যিমান অতিম নক কিয় বেটেৰী যদি কম থাকে তেতিয়া হলে একো বেছি ডিফাৰেঞ্চ নিদিয়ে পিছলে সেইটো প্ৰব্লেম দিব কাৰণ যেতিয়া মোবাইলটো লাহে লাহে ডিগ্ৰেড হ'ব। এতিয়া এনেকুৱা লাগিব যে পুটোককে চাৰ্জ খিনি নাইকিয়া হৈ গ'ল। সেইটো বস্তু মানে হ'ব নালাগে। মই সেইকাৰণে ভাবিছোঁ যে, যদি গেমো খেলো বা ফটো-চ'টো উঠাও বা ভিডিঅ' কেম, ভিডিঅ'এ চাপ'জ কৰিলোঁ, বাট এটলিষ্ট চাৰ্জটো মানে থাকিব লাগে। এতিয়া বোলে ক'বাত বোলে গ'লো, ফুৰিব গ'লো, ফুৰিব যোৱা সময়ত বোলে, মবাইলটো বোলে চাৰ্জ দিলো ৰাতিপুৱা সময়ত, দু-দুপৰীয়া বোলে তিনটা, চাৰিটাৰ ভিতৰত বোলে চেচ হৈ থাকিলে। তাৰ পিছত বোলে মই য-যদি চাৰ্জ দিব নাপাওঁ, নোৱাৰোঁ, তেতিয়া মই কি কৰিম? তেনেকুৱা চিটুৱেচনৰ মানে অলপ ভাল চাই, বেটৰী থকা ফোন এটা লাগে। তোৰটো কি, তোৰটো কিমান আছিলে?
মোৰ পাঁচ হাজাৰ পাঁচ তোৰ ওৱান প্লাছএ ল'ব পাৰ', মোৰ লগৰ এটাটো লৈছেই চেভেণ্টি। এইটো লৈছিল এই, ইজ ওৱান প্লাছ নৰ্ড ফাইভ লৈছিল নেকি?
অ, কিমান মান পৰিছিলে?
নৰ্ড ফাইভটো, ত্ৰিশ মান গৈছিল। ত্ৰিশ মানে বত্ৰিশ, সাতাইছ।
অ', স্পেক্স কেনেকুৱা, ভালনে?
ভালেই কিয়, এই আমি কিয়, এই বিয়াত যে লগ পাইছিলোঁ, লগৰ দুটাই ফটো যে মাৰি দিছিলে আমাক!
অ', গ'ম পাইছোঁ, গ'ম পাইছোঁ। অহ।
আৰু তেওঁৰ ডিজাইনটো ভাল ফোনৰ।
উম।
গেমিংও হয় আৰু বেটাৰীও ভাল। থাকে দেই আৰু বেটাৰী চিক্স থাউজেণ্ড মান নেকি, বেটাৰী। ইমান মানতো হ'ব!
উ। সেই বেটৰীটো মানে মোক লাগে। মোক মানে বেলেগ হওঁক, নহওঁক। মানে চাৰ্জটো যাতে চেচ হৈ নাযায় পতককে। বোলে এদিন, এদিন এটলিষ্ট ভালকে বেকআপটো দিব লাগে আৰু। এ, ধৰ বোলে ৰাতিপুৱা সময়ত আজি চাৰ্জ দিলোঁ, তেতিয়াহ'লে গোটেই দিনটো চলি গ'ল গধূলিলৈকে বা নটা দছ ৰাতি দহটা বজালৈকে মানে সি চলিব পাৰাকে ল, মানে লাগে সেই মাই ডেইলী, ডে টো ডে ইউজ কৰিছোঁ আৰু মান গোটেই দিনটোৱে মই প্ৰায় ইউজ কৰিম। কিন্তু বছ মোক লাষ্টলৈকে দচটা, এঘাৰটা মান বজালকে থাকা কে লাগে আৰু আই কু বিলাক কেনেকুৱা আই কুৰ?
আইকু এতিয়া মাৰ্কেটত কমিছে নেকি চেল! এইবোৰ বেছি ফোন দেখাই নাপাওঁ আইকুৰ।
কাৰণ কেইদিনৰ আগত আইকু আৰু ওৱান প্লাছৰ বহুত কম্পেৰিজন ভিডিঅ' পাইছিলো।
আইকু ভাল দে। ভাল মানে আইকুৰ সেই নাপায় চাৰ্ভিচ চেণ্টাৰ নাই নেকি আৰু পাৰ্টছ নাপায় নেকি আইকুৰ।
পাৰ্টছ পাই নাপায় নাজানো কিন্তু চাৰ্ভিচ চেণ্টাৰ কিন্ত ভিভ'ৰে হয় সেইটো।
ভিভ'ৰ হয় চাই লো, আইকুটো মই সেইকাৰণে নল'লো। অফলাইন নাপাই আইকু দ আইকু অফলাইন নাপায়।
সিটোৱে
সেইটোৱে দিগদাৰ
উম এতিয়া চাৰ্ভিচ চেণ্টাৰ নাপালেও পিছত দিগদাৰ হৈ যাব, বোলে লৈ ললো জোচ জোচত বোলে লৈ ললো লৈ লোৱাৰ পিছত এনেকুৱা হ'ল বোলে চাৰ্ভিছ চেণ্টাৰটোৱে নাপালোঁ
নহয় আজিকালি ফোনৰ ফো লাগিল ফোনৰ ক'ত কেনেকৈ তই তাৰ পাৰ্টছবোৰ নাপায় ন বহুত পৰি থাকে ফোন ডিছপ্লে ভাঙি থাকে আজিকালি
উম উম
এটোয়ে
এতিয়া কি লোৱা ভাল হ'ব তোৰ মতে কি লোৱা ভাল হ'ব?
ৰিয়েলমি ছিক্সটিন ল'ব পাৰা। ছিক্স টিন নে কিবা এটা আছে আৰু এইট থাউজেন্ড এম এছ বেটাৰী গেমিং ও হয় চাগে। ল'ব পাৰা সেইটো। ৰিয়েলমি কিবা এটা নতুন ছিক্সটিন নিকি? ছিক্সটিন টি চাগে। এইট থাউজেণ্ড এম এ
এইট থাউজেণ্ড ইমান? উম
ত সেইটো এটা মই ৰিচে্ন্টলি এটা ৰীল পাইছিলো। তাৰ কেমেৰাও ভাল নেকি! কেমেৰা ৱাল ৱাটাৰপ্ৰুফো হয়। আৰু তোৰ ফ গেমি ক
উম উম, গেম-চেমটোতো অলপ-চলপ খেলা যাবই দেচোন।
অঁ', আজিকালি ফিট, আগৰ ফোনতকৈ আজিকালি ফিট বোৰ বাঢ়াই দিছে, তবৰ-চবতেটো, এই দুটা বস্তু পাবিয়ে কমন। বেটাৰী লাইফ, আৰু ফাষ্ট চাৰ্জিং আৰু এচ্ পাৰফৰ্মেঞ্চ, এই তিনটা চবে চাই।
উম। উম, উম, উম। নাই মই, চাম ৰ। দোকানতে সেয়া কৰিব লাগিব।
অফলাইন ল'লে এক আজিৰে পাৰিব এক কে অফলাইন একে। যদি সেই ফোন অনলাইন গে অনলাইন জাষ্ট তই কিবা-কিবা ক্ৰেডিট কাৰ্ড কিবা লগালে এ, সেই পায় কমকে পাওঁ, অলপমান কমি যায়, বেছি নহয় কিন্তু অলপহে
উম, উম। অ' আজি-আজিকালি কম্পেয়াৰ কৰি পেলাই চাই সিঁহতে, অফলাইন দোকান আৰু এইটো অনলাইন দুয়োটা কম্পয়াৰ কৰি পেলায় দি
চাইছিলো একে, মোৰ প্ৰাইচটো মোৰ ফোনতটো লোৱাতেও একে। প-পঞ্চল্লিছ হাজাৰ টকাই অনলাইন অফ কাৰণে ইমানেই ৰখা হৈছে।
নাই, নাই, নাই, ঠিকে আছে বাৰু, মই জানি ললো আৰু।
দে হ'ব দে, ঠিক আছে তেত
অ', অ', মোক ফোন মাৰিবি ওলাবি মোৰ লগত। দে হব দে ৰাখোঁ, গুড নাইট।